অঁ', কি খবৰ ভাল নে?
আছো বাৰু। আপোনাৰ ভাল?
অ', আছো ঘৰতে নে?
ঘৰতে আছো।
আহ। অ', -চাহ খালো বাৰু নোখোৱা নহয়, চাহ-তাহ- খোৱা-লোৱা। স্কুল-স্কুল যোৱা নাই আজি?
এতিয়া মানে গৰমৰ বন্ধ হৈ আছে তো। যোৱা নাই আৰু। এনেই গৈছিলো, এইকেইদিন অকণমান- মানে ল'ৰা-ছোৱালী বিলাকৰ খবৰ লবৰ কাৰণে গ'লো।
আজি বন্ধ।
আজি, আজি যোৱা নাই আৰু।
অ, অ, অ, অ।
এ জিৰনী লৈছো আৰু ঘৰ আ কাম -বন থাকেতো? সেইকাৰণে আজি যোৱা নাই আৰু।
ভাওনা কেনেকুৱা চলি আছে ইহঁত দুটা।
আছে আৰু বাবু কেইটা চলি আছে।
এতিয়াতো বন্ধয়ে গৰমৰ বন্ধ।
বন্ধ বন্ধ বন্ধ বন্ধ হৈ আছে এতিয়া। এতিয়া মানে এনে চলি আছে আৰু। পঢ়া শুনা। আজিকালি আৰু লৰা-ছোৱালী জানে নহয় পঢ়ে পঢ়েও।
উম।
গোটেইবিলাকে আৰু সেইবিলাক আৰু সেনেকে কৰে।
উম নিজে পঢ়ে আৰু দেখাব নালাগে সিহঁতক।
পঢ়ে অকমান ডাঙৰ হৈছে তো এতিয়া সিহঁতে, নিজে নিজে। পঢ়ে আৰু।
উম উম উম উম সেইটো ভাল বাকী। চাহ খালো, এ মৰো মামাৰ ল'ৰা এটা আহিছিল।
হয়।
তাৰ পিছতে চাহ খালো সিউ খালে কিবা কিবি বনালো। সেনেকে খালো আৰু।
বাৰু আমিও এই এতিয়াহে খাই আছোঁ চাহ।
অ অ অ।
মানে সন্ধিয়া হ'লে আজিকালি অকমান সময়তো গুচিয়ে যায়তো।
গুচি যায় সোনকালে যায় নহয়। উম, তাৰপিছত সি অহাৰ কাৰণে সোনকালে হাল নহ'লে দেৰিয়ে হৈ যায়।
অ, বাকী বতৰ কেনেকুৱা আপোনালোকৰ ফালে।
ঠিকে আছে বাৰু বতৰ বৰষুণ অলপ পানীৰ সমস্যা হৈ আছে। এনেকে তাই মাইনাটো নাই আজি হেৰিত গ'ল। পুৰণি পুৰণি তাই আজি এই তাইৰ আমাৰ লগত খাৰ খোৱাত গৈছে।
আ।
ফুৰিবৰ কাৰণে এতিয়া তাইকে ৰখি আছো এতিয়া আ বন্ধ বন্ধ আ। অ', অ', একেইদিন বৰষুণ তো। আজি আকৌ। আ তাৰপিছত স্কুলো খুলিব লাহে লাহে।
উম।
টাইমতটো হেৰি নহয় পঢ়িও আছে সে সেনেকাই আৰু অলপ। অ কৰিছে কৰিছে হমৰ্ক কৰি আছে শেষ হ'ব আৰু হেৰি বিলাক। নতুন নতুন কিবা কিবি দি থাকে নহয় স্কুলৰ পৰা। হ'ব আৰু শেষ এতিয়া।
হয়।
উম চিষ্টেম বিলাক।
চিষ্টেম বিলাক সেয়াই আৰু আজিকালি ল'ৰা-ছোৱালী ব্যস্তও ৰাখিব লগা হৈ যায়।
উম আৰু বহুত কিবা কিবি ওলাইছে তো সেই। কেনেটো যব মেন এটা নিজে নিজে ব্যস্ত হৈ যায়।
নতুন নতুন আগতে আম ইচ। স্কুলতে যিবিলাক দিয়ে সেয়াই আৰু এতিয়া আকৌ মোবাইলৰ যোগেৰে আকৌ নতুন নতুনকে দি থাকে। সলনিও কৰি থাকে বস্তু বিলাক সে আৰু সেইটোৱে আৰু।
সেনেকোৱা আৰু ভালো পায় সিহঁতে। ভাল পাই সেইবিলাক কৰি।
উম, আমি ভাল নোপোৱা বিলাকে সিহঁতে ভাল পায়।
উম, স্কুলৰ পৰা কিছুমান কাম দিছে সেইবিলাক অৱশ্যে নিজে কৰি আছে সেইবিলাকো কিছ কিছুমান সিমান সেনেকৈ সিহঁত ব্যস্ত হৈ থাকে আ, আ,
সিহঁতৰ মন বিলাক অলপমান কৌতুহলীতো
অ', অ', কোনটো ভাল কোনটো বেয়া
উম, উম, উম, জানিবও ইচ্ছা যায় তেনেকুৱা আৰু
বাকী আৰু
আছোঁ, আছোঁ
উম, কিমান তাৰিখে খুলিব স্কুল?
আমাৰ এনেই বাৰু এক তাৰিখে খোলা কথা কিন্তু এক তাৰিখ মানে শনিবাৰ হৈ গল, সেইকাৰণে এতিয়া শনিবাৰে খোলে যদিও তাৰমানে ল'ৰা ছোৱালী নাহে নহয় আজিকালি আৰু। সেই সোমবাৰৰ পৰা আহিব আৰু সোমবাৰৰ পৰা ক্লাছ হ'ব আৰু ভাল কে, এনে এক তাৰিখে খোলা কথা আৰু সেইটো আৰু।
বন্ধয়ে থাকিল উম, উম, তাৰপিছত সোমবাৰৰ পৰা এনেকুৱা হ'ব আৰু সোমবাৰৰ পৰা অ',
বহু দিনৰ মূৰত মানে খুলিলে শনিবাৰে খুলিলে ল'ৰা ছো ছোৱালী বিলাক আহিব ইচ্ছা নকৰেতো সোমবাৰৰ পৰা যাম সেনেকে ভাবে আৰু
উম, উম, বহুত দিন বন্ধ পাইতো মন নকৰে আৰু নিয়ম বিলাকো বদলি যায় এটা মাহত সেনেকোৱা অ', সালনি অ', তেনেকে আৰু উঠাৰ পৰা অ', উম, উম, উম, উম গা ধোৱা খোৱা লোৱা
লোৱা অলপ অ', ৰুটিন খন বেলেগ হৈ যায়।
অ', অ', অ', পিছত ঘৰুৱা কিবা কাম আছেনে নাই এইকেইটা দিন বন্ধ বুলি
ঘৰুৱা কাম বাৰু কৰি আছোঁ এ আৰু এনেই
অ', তাৰমানে ধৰ হেৰি কৰা চাৰ্ভিচ দিয়া মানুহবিলাকে অকণমান ঘৰুৱা কামবিলাকত বন্ধ পালেহে কৰে
কৰা যায় এনে মানে আকৌ ৰুটিন খন নিমিলে টো সেইটোৱে আৰু ৰাতিপুৱা উঠি এটা যোৱাৰ ধান্দায়ে থাকে চবৰে তেনেকুৱাই আৰু লৰা ছোৱালী বিলাকো ওলাই যায়। সেইটো এটা থাকে
অ', অ',
মানে গোটেই দিন জুৰি কৰিব লগা হয় যে সেইকাৰণে কৰা নাযায় আৰু
উম, উম,
পিছত দেৰিকেহে কৰা যায় আৰু এই মানে বন্ধ পালে বিশেষকে। আকৌ এদিন বন্ধ হ'লেও সেইবিলাক নহয়ে প্ৰায়।
উম-উম! নহয় তা অঁ হোৱা ৰিহা প্ৰগ্ৰেমবিলাক থাকে।
থাকে বা আলহী আহে সেনেকুৱা
আলহী আহ কানি-কাপোৰ ধোৱা, মেলা চব আৰু।
গোটেইবিলাক, গোটেইবিলাকে আৰু। বৰষুণৰ দিন সেইটোতো ডাঙৰ সমস্যা তাৰমানে। ক'ব নালাগে আৰু। ক'ৰবাত যাবও ভয় লাগে মানে। বৰষুণ বেছি দিলে ঘৰত পানীয়ে সোমাই নেকি? আমাৰ মানে কি আৰু ওচৰৰ বিলাক ওখ হৈ গ'ল এতিয়া আমাৰ ঘৰবিলাক চাপ পৰ সেইয়াই আৰু। আপোনালোকৰ তেনেকুৱা সমস্যা আছে নে বাৰু?
আছে-আছে-আছে। সেইটো সমস্যা আছে আমাৰ ইয়াতো সেনেকুৱা। ওচৰ বিলাক ওখ হ'ল, বিল্ডিং হ'ল, আমাৰ চাপৰ হ'ল এতিয়া হ'ব বাৰু এনেকাই কৰিব লাগিব আমিও কিবা। টা চিন্তা কৰি আছোঁ উম-উম-উম! উম-উম। এতিয়াতো সেয়া উম! বৰষুণতে পানীত ডুবি-ডুবি কেনেকে থাকোঁ।
তাকেটো নোৱাৰি ঘৰৰ ভিতৰত পানী সোমালেতো নোৱাৰিয়েই সেইটো।
নাই। ঘৰৰ ভিতৰত অৱশ্যে এতিয়া সোমোৱা নাই। আগতে সোমাইছিল এতিয়া নাই। এতিয়া হেৰি হ'ল। এ কিবা-কিবি কৰিলো আৰু অকমান এতিয়া নাই এতিয়া ঠিকে আছে অঁ। এতিয়া হেৰি হোৱা নাই। অঁ!
ওলাবৰ সময়তহে বাট নাপায়।
বাট নাপায়?
নাপায়, সেইটো ডাঙৰ সমস্যা হৈ যায়। আৰু বিষ মানে সেই পানীবিলাক বহুত লেতেৰা হয়তো
লেতেৰা। মানে হে গুণ অবশ্য শ্যে হেৰি হয় আমাৰ ইয়াতে সেই পানীটো নহয়। এইটো তলৰ পৰা নিগৰি-নিগৰি অহা পানী। হেৰি হয় নহয় ফিল্টাৰ হৈ আহে। অঁ-অঁ! বাহিৰৰ পৰা সেইটো ন সোমাই। সেইটো নোসোমোৱাৰ কাৰণে অঁ ফিল ফিল্টাৰ সেইটো কাৰণে ত আমাৰ ইয়াতে ইমান বেয়া এটা হেৰি নহয় পৰিৱেশটো নহয় আৰু।
অঁ।
এ হেৰি নহয়। ক'তো ফুৰিব যোৱা নাই বাহিৰত?
এতিয়ালৈকে যোৱাই নাই।
উম! উম-উম-উম-উম। বৰষুণো হ'লতো এইবাৰ বেয়াকে। আহ এতিয়া আপাৰা আছামত কিমান পানী শিৱসাগৰ-চিৱসাগৰ ডুবি আছে পানী দি।
তাকেতো। এইটো মানে অসমৰে এই বানপানীৰ সমস্যাটোৱে বহুত ডাঙৰ সমস্যা আৰু।
কিছুমান ভিডিঅ' চাই বহুত বেয়া লাগে। ইমান পানী কেনেকুৱা ঘৰৰ ওপৰলে পানী। আমাৰ অৱশ ইয়াতে সেনেকুৱা নহয় ইমান সেই সেনেকে নহয়। অঁ! অঁ! পিছত ভাত-চাত হ'ল না নাই এতিয়া?
নাই-নাই, দেৰি আছে ভাত বনাবৰ কাৰণে। এতিয়া এ
সিহঁতে পঢ়ে নহয় ৰাতি। পঢ়া ল'ৰা ছোৱালী থাকিলে হেৰি হয় আহ তাকেতো পঢ়া ল'ৰা ছোৱালী থাকিলে হেৰি হৈ যায়তো ভাতৰো সোনকালে খালে সিহঁতে ন নপঢ়ে নহয় চে অ অ অ সেইটোৱেতো সেইকাৰণে দেৰিকে ভাত দিব লাগে।
ভাতটো দেৰিকে বনোৱা যায় বাৰু আজিকালি আকৌ মোবাইল চোৱা কিবা কৰা ৰাতি কিমান দেৰি হয় গমেই পোৱা নাযায় নহয়।
অ' সেইটো সিহঁতৰ কথা।
অ অ সকলোৰে দিয়ক এ হে ডাঙৰৰো সেইয়ে হৈছে অৱস্থা সৰুৰো সেইয়ে গোটেই বিলাক একে আৰু আজিকালি তেনেকুৱা আৰু এতিয়া ৰাতিলৈকে কি- কি বনাম বুলি ভাবিছে বাৰু আপুনি।
ৰাতি মানে দুপৰীয়াৰ পৰা অকমান টিকলি আছে এটা। সেইকাৰণে দুপৰীয়াৰ পৰা কিবা অলপ থৈ দিওঁ আও তাৰপিছত ৰাতি ৰাতি কিবা কিবি অলপ কৰিম আৰু সৰু সুৰাকে ইমান ডাঙৰ নহয়। আৰু ৰাতি ইমান খোৱাও নাযায় নহয় সন্ধিয়া খাই ললো এতিয়া আহ। এতিয়া খাই ললো ভালকে কিবা কিবা এটা খাই লওঁ সন্ধিয়া খাই লোৱাৰ পিছত ৰাতি আৰু ইমান খোৱাও নাযায়। আচলতে আঠটাৰ আগত খাব লাগে কিন্তু আঠটাৰ আগত নহয়ে নহয় কাৰণে সন্ধিয়া খাই লওঁ। ৰাতি আৰু অকনমান কিবা লাৰি চাৰি এৰি থওঁ আৰু এনেকে।
অ আকৌ ৰাতি দেৰিকে খোৱা যায়তো সেই আঠ বজাৰ আগতে খাই ললে আকৌ ৰাতি শুবৰ সময়তো অকণমান কিবা খাও খাও লাগে নহয় অ সেইকাৰণে অ সেইটোয়ে আৰু এনে অকমান পাতলকে কিবা এটা খাই দিলে হৈ যায় আৰু।
হৈ যায় অ অ হয় হয় সেনেকে হয়। এনে বাকী আৰু উম উম উম
পাৰিলে কেতিয়াবা অকনমান বেছিয়ে বনাই দিওঁ সৰহকৈ বনাই সাত আগবঢ়াই থৈ দিওঁ আৰু অকনমান মানে দাইল চাইলটো বনালে অকমান বেছিকে বনাই থৈ দিওঁ আজি পিছে মই দাইল বনোৱা নাই দিনত। অলপ কিবা কিবি চিকেন বনালো হিংকে নাছিলে হয় সেনেকে বনালো আৰু মুৰ্গী মা হ এ এতিয়া বনাব লাগিব আৰু। অকমান এতিয়া মানে গোটেই খিনিয়ে বনাব লাগিব দাইলৰ পৰা আদি কৰি চবজি অ আকৌ ইহঁতে মানে যিকোনো নাখাইতো গোটেইবিলাকৰ কাৰণে নাম গোটেইবিলাকৰ কাৰণে সুকীয়া সুকীয়া সুকীয়াকে বনাব লগা হৈ যায়।
উম উম তাকেতো কৈছো চব চবজিৰো যি দাম মানে উপায় নাই আৰু।
বানপানী হলে দাম হয়ে নহয় বস্তু বিলাকৰ সেইটো আৰু গছ বিলাকো মৰি যায় মানে খেতি খেতিয়ক বিলাকৰ কাৰণে বেয়া লাগি যায় আৰু ইমান কষ্টৰ ফলত হয় বস্তু বিলাক একেদিনে মানে নোহোৱা হৈ যায় সেইয়াই আৰু? অহ, এইটো আৰু মালিকৰে আৰু?
উম', অহ'। প্ৰাকৃতিক দুর্যোগ। কেনেকুৱা! এতিয়া, আমিও বুজি পোৱা নাই এইটো যে পানী হৈছে, সিহঁতে বুজি পাইছে আৰু। তেওঁলোকৰ তাত কিমান পানী কিমান হেৰি আমি কিন্তু এইটো বুজি পোৱা নাই! আমাৰ তাত নাই নহয়, সেই পানীটো।
কৰি যিবিলাকে মানে কষ্ট ক, ৰে খেতিয়কবিলাকে বিশেষকে। সিহঁতেৰ কাৰণে মানে এইটো বহুত হেৰি হয় আৰু মানে বহুত কষ্টকৰ হয় আৰু সহ্য কৰা টানেই হয় তেওঁলোকৰ কাৰণে।
উম, হেৰিতটো কৰা নাই, খেতিতটো কৰা নাই, এতিয়া ধান খেতি। কৰিবতো কোনোৱেওটো কৰা নাই এতিয়ালৈকে।
ক এতিয়া কৰিছে। মানুহে হ'লেও এইফালে মানে আমাৰ এইফালে তেনেকুৱা বানপানী নহয় বাৰু।
অহ, ' নহয়, নহয়। এয়া যে বাৰিষাৰ যিটো
অহ, ' অহ' কৰি আছে কৰি আছে। হয়, হয়। এতিয়া, বাৰু কৰি আছে। এতিয়া মানে এতিয়া ৰ' লগাইছে আৰু। ৰুইছে মানুহবিলাকে পথাৰত। গোটেই বিলাকৰ হৈ উঠা নাই বাৰু সম্পূৰ্ণকে।
উম।
এতিয়া, ৰুই আছে আৰু এনেকে।
অহ, আধিত দিয়া মাটিহে আৰু?
আমাৰ নিজাকে কৰা নহয় বাৰু সেনেকে, আনক আনকে দিয়া যায় আৰু আমাৰ মানে কৰা মানুহও নাই, খেতি কৰা মানুহও নাই। সেইটো আৰু সেনেকে আনকে দিয়া যায় বাৰু। বেলেগে কৰি দিয়ে আৰু খেতিটো।
অহ, কি কৈছা?